হেল্ল'।
উম, উম, উম কি কৰি আছা?
কি কৰি আছা?
মই অ, অ। অ, মই এই গোটৰ কাম অকণ কৰি আছোঁ ৰ'বা।
অ,।
তাৰমানে গোটবিলাকক গোটৰ মই একো নহয় বাৰু সদস্যহে। আছিলোঁ আগতে। বাদ দিলোঁ ইমান বহুত ইফালে সিফালে যাব লাগে নগ'লে তেওঁলোকে অকণ হেৰি কৰে যে। সেইকাৰণে মই সদস্যলৈ গুচি আহিলোঁ। তাৰপাছত ভাত কিহেৰে খালা আজি? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।